হেল্ল'। কি কৰি আছা? মই এনেই আছোঁ।
উম।
ভাত ছাত খালা?
ভাত খালো ৰবা।
কিহৰ লগত খালা?
আজি খালো গাহৰি।
গাহৰি খালা নেকি?
গাহৰি খালোঁ আজি।
অ কোনে বনাইছে? তুমি বনালা নে?
নাই মই বনোৱা নাই, এ আমাৰ বনাইছে বেলেগে বনাইছে।
অ ক'ত খাইছা খানা?
ঘৰতে খাইছোঁ।
অ ঘৰতে খাইছা?
উম।
উ গাহৰি লগত কি খালা?
কি?
গাহৰিৰ লগত কি খালা?
গাহৰি খাইছোঁ, ব্ৰইলাৰ আনিছো তাৰপিছত তোমাৰ এ দালি বনাইছে চবজি বনাইছে এনেকে
হয় নেকি?
উম
আৰু কিবা বনাইছে নেকি?
আৰু বেলেগ বনোৱা নাই একো, তুমি তোমালোকৰ?
আমাৰ ব্ৰইলাৰ ৰান্ধিছিলো অলপ।
আৰু?
আৰু নাই।
আৰু একো নাই নেকি?
ওহোঁ ব্ৰইলাৰ ৰান্ধিছিলে অলপ এইটোৱে।
অঁ। ঠিকে আছে, ব্ৰইলাৰ খাব লাগে মাজে মাজে।
অ অ ব্ৰইলাৰ খাব
উম বাকী কোৱা আৰু।
বাকী আজি ক'বাত গলা নেকি ফুৰিব?
আজি যোৱা নাই, চকৰ পিনে গলো একবাৰ তাৰ পিছত আহিলো।
হয় নেকি?
উম।
চকৰ পানি গৈছিলা?
কি কৈছে?
কি ল'ব গৈছিলা? এনেই ঘুৰিব গৈছিলা নে?
এ লগৰ এটাৰ লগত দিন ফুৰিব গৈছিলো ৰবা
হয় নেকি আহ পৰীক্ষা হথি কেইটা নে কেইটা কেইটাৰ আহিলা হঠি
সোনকালে আহিছো তোমাৰ নটা মান বাজিছে
হয় নেকি
উম
অ ভালেই দিয়া দেখোন ফুৰিব লাগে কেতিয়াবা
অ অ
ম তোমাৰ পানে বৰষুণ দিছিলে নে
বৰষুণ দিছিলে অলপ আগত তে কমিল এতিয়া
হয় নেকি খোৱাৰ পানী বিৰাট বৰখন
হয় নেকি
উ
উম
বানপানী বানপানীয়ে হ'ল অলপ চলপ
বানপানী হৈছিল নেকি
অ অ বিৰাট বৰুষুণ
অঁ
জাগাই জাগাই মান কিন কিনিয়া বৰষুণ তিন ঘন্টামান দিলে
অ অ
তাৰপিছত
তামাম টোপনি লাগিছে যে ভাত পানী খালো টোপনি লাগিছে এতিয়া
হয় নেকি
উম
অ মই অলপ আগত শুলো এক ঘন্টামান
হয়
মানে অলপ জলদি টোপনি লাগে তাৰ পিছত উঠিয়ে ভাত চাত খালো
হয়
এতিয়া বাৰু টোপনি লাগা নাই
মই দিনত সোমাইছো আৰু টোপনিলৈ ধৰিব ধৰিছে দেখোন
হয় নেকি দিন দিনত এনে কিমান টাইম গম পাইছা
দুই ঘন্টামান হ'ব দিনত
হা
দুই ঘন্টামান হু হব
দুই ঘণ্টা
উম
অ দি দিনত ঘোমাব ঘোমালে মানে বহুত এলাহ লাগে মোক নুঘুমাও দিনত
বাকি আৰু কোৱা মোৰো লাগ তাকে বাৰু তেনেকে কলে কি ক
দিনত মানে ঘোমালে মোক বিৰাট এলাহ লাগে একো কৰিব মন নাযায় একো মানে এনোকুৱা এনেকুৱা লাগি থাকে আৰু
তাকেটো
তাৰপিছত তোমাৰ কি বোলে। তাৰপিছত তোমাৰ আজি এনে কবাত যোৱা মন আছিল নে।
লগৰ লগত'
ঘূৰিব আছে অ ঘূৰিব আছে।
ঘূৰিছো আজি ঘূৰিলো আজি গলো নাপ লগৰ লগত
অ
খ লৱন লগৰ লগত' ফুৰিব সি
এনে কত ঘুৰিলে বেছি ভাল হয়। মই তোমাৰ গৈছিলো গৈছিল নতুন ব্ৰিজে গুৱাহাটীত নতুন ব্ৰিজ বনাইছে।
উম উম
তাতে গৈছিলো।
উম
তাতে যাইক ফটো চটো উঠালো বতৰটো- কলা পৰি় আছিলে। তাতে মানে ফটো চটো উটালো বহুত মানুহ আছিলে।
নতুন ব্ৰিজ মানে তোমাৰ উত্তৰ গুৱাহাটীত নেকি?
অ যোৱা ভাবিছিলো
ওম
তাতে গৈছিলো
সেইখনতো আমাৰ পৰা ওচৰ হয় মানে বেছি দিন নালাগে।
হয় নেকি কিমান কিলোমিটাৰ তোমাৰ পৰা।
আমাৰ পৰা ইয়াৰ পৰাাৰ চল্লিশ মিনিট লাগে।
চল্লিশ মিনিট
উম
অঁ ইয়াৰ পৰা মোৰ বিশ মিনিট দহ মিনিট লাগে। দহ মিনিটটো নালাগে
হয় নেকি?
উম
ৰশ্মিন আমাৰ ইয়াৰ সমান ভাল লাগে
উম ইয়াৰ পৰা তোমাৰ ছয় কিলোমিটাৰ
উম উম আমাৰ ইয়াৰ লাগেই ইাৰ পৰা আধা ঘন্টা চল্লিশ লাগি যায়।
অ ৰঙিয়াৰ পৰা কি গাড়ী বাইকত না ট্ৰেইনত
বাইকত বাইকত
হয় নেকি এ তুমি গুৱাহাটীওতে ট্ৰেইনতে আহ না গাড়ীত আহা।
গাড়ি য আছ ন নত
হয় নেকি? গুৱাহাটীত অ গুৱাহাটীত এনে কিহৰ কাৰণে আহা।
গুৱাহাটী ফুৰিব যাওঁ কেতিয়াবা কামৰ ক ন হৈ যাওঁ।
উম ৰঙিয়াত ফুৰি জায়। ৰঙিয়াত ফুৰিব জাগা আছে ন এনে ভাল জোগা ধুনীয়া ফুৰিব লগা।
আছে আছে ৰঙিয়া ফুৰিব ব জাগা আছে।
হয় নেকি? কি কি আছে এনে ক'ব পাৰিব নেকি? অ তুমি ৰঙিয়াত এনেকুৱা ভাল জেগা মানে ভাইৰেল প্লেচটো কি হয়।
ৰঙিয়া বাহিৰ প্লেছ কি বুলি ক'ম বেলেগ তেনেকুৱা একো নাই। মানে আছে তোমাৰ কিছুমান বস্তু চাব লগা জেগা আছে সৰু সুৰা।
উম' গুৱাহাটীৰ ক'ব গ'লেতো বহুত আছে ভাইৰেল।
উম ৰঙিয়াতো আছে তেনেকুৱাই।
হয় নেকি গুৱাহাটীৰ যেনেকা ধৰা কামাখ্যা মন্দিৰ, সেইতেটো। ভ্ৰমণ মানে তাতে ভ্ৰমণ কৰিব ক কিমান দূৰৰ দূৰৰ পৰা আহে। আৰু তাৰপিছত তোমাৰ সেইটো। বালাজি টেম্পল। তাতেও ভ্ৰমণ কৰিবলৈ বহু দূৰ দূৰৰ পৰা আহে। আৰু সৰু পাৰ্ক পাৰ্ক বোৰ নতুন নতুন ব্ৰক্ষ্মপুত্ৰ-
উম ৰঙিয়াত তোমাৰ চাব লগা জেগা। তাৰ মানে তোমাৰ মন্দিৰ আছে কিছুমান তাৰপিছত তোমাৰ- চিনেমা হল আছে তাৰপিছত ৰেলৱেতো আছে ৰেলৱে। আমাৰ ষ্টেচন আছে ৰেলৱে ষ্টেচন জংচন।
কি চামে ৰেলৱে ষ্টেচন তো। গুৱাহাটী গুৱাহাটী ষ্টেচন ইমান ধুনীয়া আছে।
গুৱাহাটীত গুৱাহাটীত সেইটো ষ্টেচন হয় আমাৰ ইয়াত জংচন এইটো।
জংচন টো কি কিনো ভাল লাগে হে?
হয় আছে ষ্টেচনত থাকি ডাঙৰ জংচনটো।
হয় নেকি।
উম জংচন বেছি নাই আমাৰ অসমত বেছি জংচন নাই।
কেইটা আছে?
গুৱাহাটীত মানে তোমাৰ অসমত জংচন কমেই আছে ৰঙিয়াত-
কামে কামেখ্যাও জংচন পৰে নেকি?
জংচন জংচন নে ষ্টেচন।
জকচান হয় নেকি।
অ নাজানো তোৰ কিন্তু ৰঙিয়াটো অসমত বেছি নাই জংচন।
উম।
অকল ৰঙিয়াতে আছে কিজানি।
সেই নহয় নেকি আছে নেকি আৰু,
নাজানো কিন্তু ৰঙিয়াত আছে থাকিবও পাৰে আৰু দুই এটা।
উম আছে আছে তোমাৰ এইটো চাইডে আছে তোমাৰ, তিনিচুকীয়া।
উম উম, এইটো চাব লাগে, কিন্তু ৰঙিয়াত নাম আছে আৰু জংচনটো।
উম ৰঙিয়া জকচন হয়।
উম উম, বাকী আৰু কি খালা আজি ব্ৰইলাৰ খালা?
আজি ব্ৰইলাৰ খালো তোমাৰ।
ব্ৰইলাৰ চিকেন।
অ চিকেন, এ। তোমাৰ এশ টকা লৈ আহিলো একপোৱা দেৰ দেৰশত। আধা কেজি।
এশ টকাত আধা দিছে নেকি? আমাৰ ইয়াত দেখোন দুইশ ষাঠি লয় কিলো।
কি কয় হে।
উম আধা কিলোত এশ ত্ৰিশ আধা কিলোত এশ ত্ৰিশ টকা।
এই ইয়াতে আহিবা মাংস ল'ব কাৰণে সস্তাতে পোৱা যায়। এশ টকাত আধা কেজি।
হয় নেকি।
উম উম'
ভালেই বাৰু আমাৰ ইয়াত দামতো বাঢ়িল কি জানি।
অঁ বহুত মানুহ আহি লব।
উম তুমি ব্ৰইলাৰ কি খাই ভাল পোৱা এনে?
কি ৰান ৰান হেনো ৰান। ৰান খাইকে ভাল লে। লেগ পিচবোৰ অঁ সেইটোৱে খাইকে ভাল লাগে। আৰু তাৰপিছত নালাগে ভাল বেলেগ। আনো সবাই থাকিব লাগে নহয়।
উম উম উম,
দিয়া ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
অঁ ভাল লাগিল মোৰো ঠিক আছে দিয়া।
উম ধন্যবাদ।